হেল্ল' অ
কি কৰিছা
এ আছো তুমি কি কৰিছা?
মই মাক যা যোগাৰ কৰি দি থৈ আহিছোঁ
অ বাকী ভাত হোৱা নাই তেতিয়াহলে
নাই নাই নাই বনাই আছে আৰু
গম পাইছো আৰু আমাৰো হে লাগিছে আৰু লাহে
আহ বাকী ঘৰত ভাল আৰু ন
ভাল ভাল তোমালোকৰ ভাল নহয়
ভালে ভালে
মা দেউতাৰ গা থাকে আছে
ঠিকে আছে ঠিকে আছে গৰম মানে সঁচ সঁচাকে ক মানে গোপ গুপীয়া মাৰি আছে যে
অ তোমাৰ বৰষুণতটো নিদিয়ে আজি বোলে ভূমিকম্প আহিছিলে গম পোৱা
আহ ই অলপ আগতে মোক খুৰী এগৰাকীয়ে ক'লে
অ অ আমি সেই গমেই নাপাওঁ এতিয়াই নিউজতহে গম পাইছো আমিও গম নাপাওঁ এতিয়াই নিউজত পাপাই চাই আছে
থকা হৈছে দেই ভূমিকম্প
তাকেইতো সেইদিনাখন যে মই বিৰাট ভয় ইফালে শুই থকাৰ পৰা দৌৰি গৈছোঁ
মই আকৌ অনুমানেই কৰিব নোৱাৰিলোঁ সিদিনাখন
অ মই সেই সেইদিনাখন ধৰিব পাৰিলোঁ বাৰু
ৰাতিপুৱা সাতটা বজাত যে আহিছিলে এবাৰ
অ পাই অ সেইটো যে নাপাওঁ
কিমান ছেকেণ্ড আহিছিলে সেইটোতো অলপ টাইম আহিছিলে দেই মই আৰু বিচনাত শুই আছিলোঁ দেই তাৰপিছতে একদম ঘত ঘতকে লৰিলে মই মানে টোপনিৰ পৰা সাৰ পাই পেলাই কি কৰিম কি নকৰিম দৰ্জাখন
হয় হয় হয় উম সেইটো আৰু তোমাৰ তেনেকুৱা টোপনি জালৰ পৰা মানুহৰ সেইটো ভয়ে
ব বহুত কিবা এটা লাগে অ মই বুলি চিঞৰিছেই যে আৰু এবাৰ কম কাৰেণ্ট গ'ল ইফালে বতাহ ধুমুহা
তেনে অ তেনেকুৱাত কেনেকুৱা লাগিব
অ ইনভাৰ্টাৰো অফ হৈ আছে দেই আমি মানে গোটেইখিনি আগফালে কৰিবলগীয়া অৱস্থা তা হৈছে বতৰৰতো কি বা কৰি আহিছে তাৰ পিছতত তেনেকে বহি থাকোতে একদম পুৰা হেৰি আহিছে না ভূমিকম্প আহি আছে লৰিয়ে আছে তাৰ চব বাহিৰত পলালে আমাৰ আইতা আকৌ বাৰণ্ডাতে বহি আছে আমিও বহি আছিলো। এতিয়া আ আইতটো যাব পৰা নাই। এতিয়া কৈছে মোক এৰি থৈ ক'লৈ গলি? কলৈ গ'লি ইহঁত আৰু তাৰপিছত। আত দৌৰি আহি মই আইতাক কোচত। কোলাত লৈ দৌৰিছো।
উম হয় আৰু এবাৰ যে আহিছিলে। এবাৰ যে আহিছিলে টো কি বুলি কয় এ গৰু বিহুৰ দিনা যে আহিছিলে এবাৰ। আজি হ'ল। ভালেমান বছৰ গৰু নাই আৰু সেইটোও যে এটা পাহৰিব নোৱাৰি দেই।
সচাঁকে দেই সেইবোৰ ভয় ভয় লাগে।
তাকে মোৰ বিশেষকে ভূমিকম্প। তাক হেঔ
মানে গছ গছনি কাটি শেষ। কৰিছে মানুহে। প্ৰকৃতি ধ্বংস কৰিছে প্ৰকৃতিয়ে যেতিয়া প্ৰকৃত। প্ৰকৃতি ৰূপ ল'ব তেনেহ'লে। তেতিয়া কোনো সাৰি যাব নোৱাৰে আৰু
সাৰি যাব নোৱাৰে সেইটোয়ে ভূমিকম্পটো আহিলে। খালি অকমান ভয় লাগে পায়।
ভয় লাগে ভয় লাগে তাকে আজি পিছে কি বনাইছে তোমালোকৰ ঘৰত।
আজি তোমাৰ নিৰামিষ। চাগে কি ব এতিয়া তোমাৰ দাইল বনাই চাগে আৰু কি ভাজি ভাত কেৰেলা কটা দেখিছো তাৰ পৰাা আলু কাটি আছিলে এনেকে দেখি আহিছো মাক এতিয়া বাকী কি বনাই নাজানো।
কেতিয়াবা মাজে সময়ে বনাও আলু। আলুৰ মানে সুধা আলু আৰু বিলাহী আহি দেই।
অ' অ'।
সেইটো মানে মই আমাৰ দাদা এজনৰ পৰা শিকা মানে। বহুত ধুনীয়া হয় তুমি খাইছা। যাব পাৰিবা। কি হয় আলু টো ফাৰ্ষ মানে টুকুৰা টুকুৰকৈ বেছি সৰু নহয় দেই অকমান ডাঙৰ টুকুৰা। হ'ব লাগে আলুতো তুমি ধুনীয়াকে। ধুই লৈ পেলাই মানে দুই তিনিবাৰ মান ভালকে ধুই পেলাই থব লাগে দেই এইবেলেগ এখন প্লেটত থৈ দিলে টুকি পেলাই তাৰপিছত তেল দি পেলাই বত তে তেলত একদম ধুনীয়াকে ফ্ৰাই কৰি ললা আলুটো তাতে একো দিব নালাগে সুদা তেলত যেতিয়া ফ্ৰাই কৰিলা‌ফ্ৰাই কৰাৰ পিছত সেইখিনি উঠাই থোলা নহয় তাৰ পিছত হেৰি এটা তে মিক্সিতে তুমি ধৰা বিলাহী দুটা দুটা বা তি তিনিটা মান লাগে দেই তিনি চাৰি কেইটামান বিলাহী কিন্তু গুটিটো পেলাই দিব লাগে নহলে টেঙা হ'ব
অ আমাক গুটিটো এনেও গুটিটো পেলাই দিয়া হয় ন
অ মানে গেছ অ অ তাৰপিছত গুটিটো মানে ডাঙৰ ডাঙৰ বিলাহী তিনটা মানে মানুহো চাই আৰু দেই
অ গম পাই আছো অ
সটো সেয়া হ'ব ন তাৰপিছত তেনেকে বিলাহীত মানে টু টুকুৰ কৰি কাটি কাজু কেইটামান দি দিব পাৰিলে বাৰু ভাল দেই
উম উম আৰু মগজো দিব পাৰি
অ কাজুটো তিয়াই থ'ব লাগে কিন্তু এটা কথা কথা আকৌ এই ভাজি পেলাই মিক্স মিচকি ত‌‌মৰাটো কথা কোৱা নাই কিন্তু দেই মই
গম পাইছো গম পাইছো অঁ ডাইৰেক্ কেঁচাই কেঁচাই মই
অঁ কেঁচাই কেঁচাই তাতে অঁ কাজু এনেকে দি পেলাই তাৰ পিছত জলকীয়া পিঁয়াজ যি দিয়া যায় মানে তাত আৰু আদা নহৰু এনেকে দি পেলাই অঁ তাৰ পিছত মানে কেৰাহীটোত আৰু কিবা কিবি পাচ পাচপন চাচ পন দি পেলাই আদা নহৰুটো পেছত আছে সেইখিনি ধুনীয়াকে ঢালি দিব লাগে ইয়াত ঢালি দিয়ে একদম এ ভাজি থাকিব লাগে ভাজি থাকিব লাগে ভাজি যেতিয়া তেলটো ওপৰত বিৰিঙি যাব ন তাৰপিছত আটা অলপ আমৰ পিছত আলু খিনি তাত দি দিব লাগে আলু খিনি ধুনীয়াকে লৰাই মেলি মানে বিলাহীৰ জোনটো কেঁচা গোন্ধ এটা থাকে ন সেইটো যাব লাগিব মানে
চাব লাগিব
অঁ তাৰপিছত আলুটো তাত দি পেলাই পানী অকনমান এনেকে দি দিলে মানে ধুনীয়া হয় খাব অকণমান মানে সেইটোতো গেভি বি হ'ব কিন্তু মানে দাঠ হ'ব কিন্তু মানে এইটো অঁ পানী বেছি দিব নহব মানে সেইবোৰ শেষ
অঁ অঁ এই হেৰি তেনেকে ভাল লাগে
অকুচ পুৰি মিঠি দি দিলে বেছি ভাল
ভাল গোন্ধটো কাৰণে মেইন ভাল লাগে
অঁ তাৰ পিছত মানে এনেকুৱা ধুনীয়া হয় মই মানে বনাইছিলো আগতে তাৰপিছত ত বহুত দিন বনোৱা নাই তাৰপাছত ভাবিছো নাই আজি মানে মই মাক ক থাই আহিছিলো বেলেগ তুমি কি বনোৱা বনোৱা মই অকনমান মানে চাইডত ল'ব পৰাকে আৰু
অঁ অঁ অঁ
চ নাই যে দেউতা চুগাৰ আছে বুলি আলুটোতো তেনেক খাব নোৱাৰে ন গতিকে আমাৰ কাৰণে আৰু বেলেগ বনাম আৰু সেইটো আৰু চুগাৰ থকা মানুহ থাকিলে আমি একেলগেও ভাত খা খাব নোৱাৰো
নোৱাৰা তো আৰু তোমাৰ আলুতো টো সিজাই পেলাই পানীটো পেলাই তেনেকে খাব দিব পাৰি বাৰু
অ সেই মানে সেইটো ডক্তৰে মানে সেই টো সেইটোয়ে সেইটো মানে এতিয়া তুমি ক'লা ন কিন্তু ডক্তৰে কয় যে সেই সেইটোও সেইটোও নোৱাৰি মানে
অ সেইটো হিচাপত নোৱাৰে বুলি কয় কিন্তু এয়া কি হয় কেতিয়াবাতো তুমি মানে কিনো খাব মুখখন সলায়ো মন কৰে নহয়
মন কৰে মানে কি হয় যায় আমাৰ মানে ড্ক্তৰ এ জক সৰুতে ডক্তৰে তেনেকে কৈছে মানে কিন্তু আমাৰ দেউতাই মানে বহু ত গোললোভ কৰি এতিয়া সৰু আলু গুটি খাব নালাগে কিন্তু দেউতাই মানে সৰু আলু গোটেই ভাজি ভাজি ঠিক
অ সেই নহয় বয়স এটা হলে আচলতে কি হয় ভাল পোৱা বস্তুবোৰ কিছুমান এৰিবলে মন ন কৰে আকৌ
নাই ইমান বছৰিতটো খাই আহছে এবাৰ তুমি বিশ্বাস কৰিবা কিমান আলু কিনিছে সৰু আলু গুটি সৰু আলুকিটি বাৱন্ন কেজি কিনিছে
উম
বউন্ন কেজি তাৰপিছত কিনি পেলাই ঘৰত ফৰিলে তাৰপিছতে আৰু গোটেই আলু কোপা গেলি গ'ল নহয়ঢ়
সেইটোৱে তোমাৰ ভাল পাই যে আচলতে ভাল পাই যে
ৰদত শুকুৱাই থৈ দিয় ন আমাৰো শুকুৱাই শুকুৱাইছিলে তথাপিও বেয়া হৈ গ'ল
এ নহয় আচলতে কি হয় তাত যদি কৰ'বাত এটা দু দুটা আলুও বেয়া হৈ যায় বা গাপত থাকে গাপত থাকিলে বস্তুটো বেয়া হৈ গুচি যায় আকৌ আমাৰ এতিয়া সেই বাদাম এই বাদাম আলুটো যে বাদাম আলোতো সেইদিনাখন আন বাদামী আলুটো সেইদিনাখন আনিছে দেতাই মানে আমাৰ কি হয় সৰু আলুটো থাকেই মানে প্ৰায় কি মই অইন বস্তু নাখালেও সেই তেনেকুৱা ভাজি অকন বনাই দিলে খাওঁ এতিয়া সেই বাদামী আলু আনিলে সেইদিনাখন খাইবাৰ ভাল লাগে তাত যদি তুমি কেঁচা বাদাম কেইটামান ফ্ৰায় কৰি কৰি পেলাই তেলত হয় তেতিয়াতো আৰু ভাল লাগে তেন কে ভাত কনে হলে পেটলৈ যায় মই বৰ ভাল মানে
ভাতকেৰেলা খোৱা জানো
কি বস্তু বোৰ ভাল মই ভাতকেৰেলা বেয়া পাও খাব লৈছো জানে মই মই পামেই নহয় এতিয়ালৈ এতিয়ালৈ মানে তোমাৰ এই দ ডক্টৰেও ক'লে উম খুব হিমোগ্লবিন কমি মানে অতি টোপনি ক্ষতি কৰিব পৰিক্ষা মই অ সেই পৰীক্ষা সময় ত টোপনি কমি গল তাৰ পৰা প্ৰেছাৰ ল' হৈ গল হৈ গলত মানে কলেজত মোৰ ঘুৰালে দু দুদিন মান এদিন ঘৰতো ঘূৰালে সেই তেনেকুৱা হ'ল তাৰপা দৰব দেখালত তেতিয়া ডাক্তৰে মানে নাই চব খাবা খোৱা খোৱা বোৱা খিনি বোলে লিমিটত ৰাখিবা বোলে নহ'লে মানে প্ৰেচাৰ টো কাৰণে
অ সেইটো সঁচা কথা দেই মই আগতে মানে বহুতখিনি
অ
বহুতখিনি বাছ বীজ কৰি থাকো
অ গম পাইছো
অকন চেহেৰা টো হৈছে
আৰু নহয় তোমাৰ কি হয় জানানে এটা মানে মানুহে যে ভাবে ন শকত হলে সেইটো নহয় এতিয়া মই আমাৰ এনেকুৱা মোৰ ভ ভাতকেইটা দেখিলে আমাৰ মানে চবেই গালি হে সেইদিনা শুনা নে কিবা এটা কথা কাল কালি নেকি নে পৰহি মানে মই চেক কাপত গৈছো তাৰপা মানে বৰ্তা এজনে কৈছে বিয়া হৈ গ'ল খিনালে নে কি হ'ল বা এই গা বেয়া কি নে তই ডাইত কৰিছ এনেকে সুধিছে তাৰপা ম পবলেম নাই বোলে ভাত নাখায় এই কেইদিন বোলে গাত কেইটামান মানে কি হয় মানে এতিয়া আমাতকে চাবাচোন কেতিয়াবা খিন মানুহবোৰ আমাৰ দুগুণ ভাত খাব কিন্তু সেই মানুহবোৰ আমাৰ চেহেৰাটো মানে উজন যেন
অ নহয় নহয় মই আগতে লঘোনে থাকো নহয় ডাইটিং কৰো হৈ উঠা নাই ফাষ্টফুডে শকত কৰে মই মানে আগতে বহুত খাইছিলো ফাষ্টফুড
অ ফাষ্ট ফুডে বহুত শকত কৰে আৰু তোমাৰ
বাৰু দিয়া
বেয়া হৈ যায় ঠিক আছে বাৰু দিয়া হ'ব
আহ মানে এই হেৰি এইটো কি বুলি কয় মই বনাম বুলি কৈছিলো যে তাকে লাগ
অ বনোৱাাগে যোৱা যোৱা বনাই লোৱাগে